আহ ক কি কৰি আছ
সেয়া তোৰ ভাতকেইটা খালো তাৰপিছত ভাতকেইটা খাই পেলাই অকনমানদাই শুব নালাগেতো অকমান সেইকাৰণে আছো ডালতে খোজটো কাঢ়ি আছো।
ঠিকে আছে তেতিয়াহলে লাগে বঢ়িয়া মই মানে এই ৰাতি ভাত নাখাই ৰুটি খাওঁ যে ৰুটি খাই মেলি এতিয়া অলপ বহিছোহি মানে তাৰপা সোমগে আৰু টোপানে বেয়া ধৰি আহিছে আৰু দিনত খো
কেনে ইমান টোপনী ধৰি যায়।
এ দিনৰ ৰাতি সেৰি হ'ল গা ধুলো
অ কেইটা বজা উছিলি ন আজি
তটো চাৰিটা বজাতে কথা তাৰ দৌৰিবলৈ গ'লো।
উম,
ইমান দৌৰা নহল ৰাতিপুৱা চাৰিটা বতে উঠা ৰাতিপুৱা চাৰিটা বজাতে উঠা চাৰিটা বজাত উঠি দৌৰিবলৈ গলো
অ, কিমান ধৰিলে আজি?
আজো বেছি নহয় জিৰ পইণ্ট নাইন ছিক্স কিলোমিটা।
ঠিকে আছে - ঠিকে আছে কিলোমিটাৰ যে এক কিলোমিটাৰ হ'ল ন।
উম, একোৰে হ'ল আৰু মানে মই
অ, এক সেইটো এক কিলোমিটাৰতটো এটা ডাঙৰ ডিচেন্ঞ্চ আমাৰ এতিয়া মানে বহুতে বহুত দৌৰে কাৰণে আমাৰ বহুত- বহুত কম কম লাগিছে। উম, তাকে। তাৰ দিনটো আজি কিহত ব্যস্ত
দিনটো আজি এয়া হেৰি লগৰ ছোৱালীজনীয়ে আছিলে পৰা এনে এ গাহৰি খালোগে
অ', ঠিকে আছে গৰমত বেছি গাহৰি নাখাবি পেটটো বাঢ়ি যাব
নাই নাই বহুদিন মূৰত
অ - অ আৰু তোৰ এতিয় পৰাই মানে অলপ এইবিলাক এৰি যাবি হেৰিবিলাক গাহ হৈছে। পিছত নহ'লে হাই প্ৰেছাৰ হেৰি আহিব উম।
এ আগতে বহুত ক লাগ এতিয়া কমালে বহুত ক
উম - উম ঠিকে আছে। এ ভাত নহয় খিচিৰিকে বনালো এলাহ লাগিলে মই বনালো। ধুনীয়াক দালি মচুৰ দালি মগু দালি দিলো আলু তাৰ পিছত ৰঙালাও অকণ দিলো ভাত কেইটামান দি আৰু চাউল কেইটামান দি আৰু চিটিত দাম মাৰি চাটনি এটা বনাইছো আজি পুখুৰীত ময়ও নামি আছিলো তাৰপিছত অকনমান পাই ন এনেকুৱা লাগিলে আদা নহৰু ধুনীয়াকে চাটনি এটা বনালো জালুক চালুক দি। খাই পেলাই এতিয়া অকমান বোলো খোজ কঢ়ি দিও।
উম, মই আকৌ খিচি খুব বেয়া পাও মানে মই ঘৰত বনো খিচি নাখাও।
ময়ো বেয়া পাও মই এইটো আজি চাৰি মাহ মানৰ পিছত খাইছো ময়ো নাখাও। উম, এ ভাত খাই - খাই মন লাগে অ,
আহ কাইলৈ দৌৰিবলৈ যাবিনে নাযাও।
চাই লওঁ ৰাতিপুৱা এলাৰ্মটো দি থম যদি খা পাই চাওঁ যদি ভৰিটো ভাল হৈ থাকে তেতিয়া যাম
খাই আছে সেইকণ গাঁঠীকণ
অ' তেতিয়া মই কাইলৈ ৰাতিপুৱা ফোন কৰিম বাৰু তোলে ঠিক আছে।
অ' ঠিক আছে। তই কৰিবি আৰু ফোনটো কিন্তু মই যদি সেই বেছি বিষাই থাকে। আজিও মানে তেনেকে দাঙিবইও পৰা নাই ভৰিতো প্ৰথমতে শুই উঠি পেলাই তাছত যেনি তেনি গৈছোগৈ
সাতুৰা মেলাটো পাৰিছা নাই?
পাৰিছুগে বাৰু
আজি খবৰ এটা পাইছা নে ঠাকুৰজনী ছোৱালীজনী ঢুকাই থাকিলে নহয়। আমাৰ মোৰ লগৰ ৰাতুল যে ৰাতুলৰ মোমায়েকৰ জীয়েক তাই থাকে তোৰ লখিমপুৰত দিম্পু মোমায়েকৰ ঘৰত থাকি পঢ়ে তাৰপিছত মানে কি হ'ল হেৰি তাই স্কুলৰ পৰা আহিলে স্কুলৰ পৰা আহি পেলাই হেনো মোমাই ঘৰত পথাৰত কাম কৰি আছিলে
অ
কাম কৰি থকা অৱস্থা তাৰপিছত চাহ দিবলৈ গ'ল চাহ দিবলৈ গৈ পেলাই হেনো ভনীয়েক মানে মোৰ মোমায়েকৰ বংশ আও সেই সিহঁত দুজনী পুখুৰীত নামিলে। পুখুৰীতটো মানে মানুহে কোৱা মতে তাৰ ফকলেণ্ড মানে তিনিবাৰ মান খনা মানে
অ'
একদম মানে গৰাইতো থাহনি নোপায় আৰু ইফালে বাৰী পিছ ফালে পুখুৰী তাৰপিছত পুখুৰী নামিলে আও জনীও মানে যেন তেনেহে বাচিছে এই বাচিব নোৱাৰিলেগে আৰু
অ' নামিবই নালাগে। জানিবই লাগে দ বুলি যে দ বুলি জানিবলৈ আকৌ নামিছে যে বেয়া হৈছে সেইটোৱেই
এজনী বাচিলে এজনী বাচিলে ন
এজনী বাচিলে সেইজনী বাচিব নোৱাৰিলে। আও এ আৰু এটা কথা এটা চাবি ছোৱালী আৰু ল'ৰাৰ মাজত লোৱা বন্ধুত্বটো এনেকুৱা যদি এটা ডুবিছে লৰাই পুখুৰীত নামোতে ডুবাই থাকিব তোক তোক জোৰ জবচকৈ ডুবাব এটাই ডুবাব এটাই ডুবাব কিন্তু এতিয়া ধৰ মানে নি নিজস্ব ভাৱে নহয় মানে ধৰি লও ডুবি গৈছ দ'ত দিব নোৱাৰি তই যিমান কেইটা পাৱত তাকে গোটেই কেইটা জাপ মাৰিব লাগিলে সাতুৰিব নাজানেই যে ইয়াক বচামেই আমি সেইটো একতাই পৰম বল বুলি শব্দ এটা আছে তো উম আমি ইয়াক বচাবই লাগিব বন্ধুত ত সেইটোয়ে তাই চাগে লগৰ ছোৱালী আৰু আছিলে বুলি কৈছে কিন্তু পাওঁতে ৰখি চাই থকা নাই।
অ ছোৱালীবোৰ যাবলৈ সাহস নকৰে ন
ছোৱালী বোৰে সাহস নকৰে কিন্তু আমাৰ লৰা হোৱা হেঁতেন জপিয়াই দিলে হেঁতেন যি হব দেখা যাব বাঁহ চাহ পেলাই বচাওঁ বুলি কওঁহেঁতেন বাচি গল হেঁতেন।
সেইটো বাহঁ চাহ পেলাই মেলি বা ডাঙৰ মানুহ মাতি দিয়া দিয়া হলে কিবা এটা হ'ল হেঁতেন
ডাঙৰ মানুহ মাতিবলে বাৰী পিছফাল আৰু মানুহ মৰিবলে নো পানীত কিমান সময় লাগে খুব বেছি এক মিনিট
এইটোৱেই টো
এক মিনিটতে আৰু যি কৰিব লাগে কৰিব লাগে সেইকাৰণে ল'ৰা ছোৱালী বিলাকে সাতুৰিব নাজানিলে পুখুৰিলে যাব মানে এটলিষ্ট যাতে মই যদি দুবোৰ মানে পাৰ আহিব পোৱা সাধ হয় নহয়
এইদৰে সাতুৰিব না
এয়া বস্তু যাবই নাই যাবই নাই।
এয়া কি ছোৱালীজনী ঠাকুৰ দলা নেকি
থাকোঁ‌তে নানি
মোমাকৰ ঘৰত আছিলে নেকি
মোমাইয়েকৰ ঘৰ লখিমপুৰত মোমাইয়েক ঘৰত আছিলে উম তাক তাকে আজি তাকে কালে সাঁতুৰি পেলাই মোক ভয়হে লাগি আছে হু হু, হুম সাঁতোৰা বাও মই চাইছো অলপ প্ৰফিট আছে আকৌ তো গা বিষ বিলাক কমি যায় এতিয়া দৌৰি আছো যদিও গা বিষটো নাই আজি ভৰি বিষটো মোৰ নিজৰ কাৰণে কিন্তু এতিয়া আগতে মোৰ অকমান ককাল বিষ হওক বাহু বিষ হওক অকণমান বিষ অলপ আছিলে মই এতিয়া চাইছো যেতিয়া পৰা সাঁতুৰিবলৈ আৰম্ভ কৰিছো তেতিয়াপা ইমান নাই
উম উম এই বিষবোৰ গুচি যায়।
কাৰ্ডিও হৈ যায়।
সেইটো চব গোটেই বডি পাৰ্টো মানে
ইউজ হয় এইফালে পেটতো- পেটতো চা বহুত ধুনীয়া চাপ এটা পৰেতো উম বাকি তহঁ‌ত খেতি বাতি আৰম্ভ কৰিছে নে?
খেতি বাতি আৰম্ভ মানে কি এতিয়া এতিয়া ৰ'দ দিছে আৰম্ভ কৰিব আ এইকেইদিনতে
অ মায় আৰু এনে ৰুৱণী লগায়
এ মায়ে ৰুৱে, কেতিয়াবা ৰুৱণিও লগাব লগীয়া হয় বেছি ৰদ হ'লে
অ অ
হম
উম ঠিক মা আহিলে তাক তাকে মাৰ স্বাস্থ্যটো ইমান মানে ভাল ভাগে নাই আৰু লাগিব দুই তিনিদিন মান
অ অ অ
উ তাৰপিছত পাৰিব এ মা ভাগ মানে তোৰ প্ৰথম জৰ কাহ হল তাৰপিছত এইটো এইকেইদিনত অকমান বসন্তই দেখা দিয়ে যে বসন্ত আগমন হ'ল আই সকাম পাতিলো তাছত ভাল হৈছে বাও এতিয়া
তই কি কালিপা আ আজিপা জিম যোৱা কথা আছিলে নহয়। কি হল আজি এক তাৰিখ নহয় জানো?
আজি একতাৰিখ নি এ অকমান তোৰ ফাইনেন্সিয়েলি ইমান ভাল হৈ থকা নাই অৱস্থাটো সে এ যাবলৈ মানে কি হয় চা মই এতিয়া লৈ লব পাৰো কিন্তু টাইমে মিলাব নোৱাৰা নিচিনা হৈছে এতিয়া মানে মই লব পাৰো কিন্তু মানে আমাৰ ঘৰ আকৌ উম পাপাৰ লগত মানে মইতো অকণ লাগি দিবই লাগিব পথাৰত। আৰু পথাৰলৈ যোৱা টাইমিং টো হৈছে তোৰ ৰাতিপুৱা নহয়তো ৰ'দ এতিয়া যেনেকোৱা দিছে। সেইকাৰণে মানে ৰাতিপুৱা একদম দুকমুক কালি তিনিটা চাৰিটা আৰু একদম আবেলি একদম সন্ধিয়া লাগে মানে। আমাৰ দুপৰীয়া সময়ৰ কাৰণে একো কৰিব নোৱাৰো। আৰু দুপৰীয়া মইতো জিমো জইন কৰিবগে নোৱাৰো। উম সেইকাৰণে মই মিলাব কাৰনে তাকে চাও উ পইচা পাতিও এতিয়া মানে মান্থলি ফিজটো দিবলে আছে কিন্তু এনেকে গোটেই এই হেলিকপ্টাৰ পইচা নাই যদি এক একমাহ ৰৈ চাও যদি পাঁচ হাজাৰটো গোট খাই যায় তেতিয়া মই হয়তো এবছৰ ‍ মানলৈ লৈ থই দিম আৰু
অ তাকে এতিয়া সেই খেতিটো ষ্টাৰ্ট কৰিলে নেকি।
হয় খেতি আমাৰ দুচাহ হাল বালে এতিয়া আমি সেই আলি পাহ বিলাক কাটি আছো কুৰে তাৰপিছত কঠিয়া পাৰিলো উম এ আমাৰ মাত এইবিলাক মানে দহটো বহুত আছে বামতো আছে বালিটো আছে আকৌ কিছুমান মানে নদী কাষতো আছে চবতে মানে খেতিটো বেলেগ বেলেগকে কৰিব লাগে দহত সেইটো আনি দিবই এ লাগিব
হয় বাৰু উম বুজি পাইছোঁ। উম তাকেই দিয়া মাহত শুব নাই শুবলৈ আহিছে।
অহ মা শুলে।
অহ অহ
মই অকমানে আমাৰ ৰাস্তাটোতে ঘূৰি ফুৰি আছো আৰু খোজকাঢ়িছো।
মই এ শুম আৰু টোপনি ধৰিছে। উ মই বেছি বন্ধ হৈ আহিছে বহুত
উম উম।
ম'বাইলটো চাৰ্জ দিব‌ লাগিব মানে অহ',
হেচি - হেচি কল লগালি‌ নেকি?
নাই লগা নাই লগা ইমান পইচা নাই।
কুলাৰ এটাহে লগাব লাগিব মইও ভাবি আছোঁ। কুলাৰত এনেকে আইচটো দি পেলাই বহুত ঠাণ্ডা বতাহ দিয়ে হেনো।
অহ আইচটো দিলে ঠাণ্ডা বতাহ দিয়ে আৰু
টেবুল ফেন বিলাক কিবা গৰম হাৱাহে দিয়ে চিলিঙিখনো কামে নাই। বৰ অশান্তি হয় ৰাতি শোৱাতো পিঠিখন ঘামি যাই আমি শকত মানুহ যে বৰ অশান্তি।
অহ হেৰি
ঘামিয়ে থাকে ঘামিয়ে থাকে সেইকাৰণে মই এইবাৰ প্ৰতিজ্ঞা চাই থাক কলেজত কলেজৰ মানে ফাৰ্ছ চেমিষ্টাৰ যোৱালে মই পেট কমাবই লাগিব দৌৰি দৌৰি হওক জিম যোৱা‌ যেনেকে হওক
উম, মোৰ পেট কমিছে বাৰু আগতকে সাত কেজি মান কমিলে।
তো মোৰ ভালে হৈ আছে একেটা সাইজতে আছে চাওঁ দুইটাৰ লগতে আৰু ঘৰ ওচৰ আমাৰ লগতে কামটো কৰিব পাৰিম মানে। পেটটো কমাব পাৰিম তাছতে থাকিম পালে কলেজখনো একে হল নহ।
অ, কলেজ লাগে।
খোৱাটো মিলাব লাগিব কেনে কি পাইছা কি নাই হোৱা
উম তেখেতেক আৰু সময়
অহ, সেইটো হেই শুনচোন পৰখিলে যে যোৱা কথাটো কৈছিল পৰখিলে শনিবাৰ নহয় জানো। যাবি নে কি আহিলে
অহ তাকে উম, বাৰু সেইটো কথা মই কাইলে তোক চাই লও।
অ চবেই জাম জাম বুলি কৈ আছে মানে এতিয়া।
অ - অ।
অলাক বিয়া
বাৰু হয়। মোৰ আকৌ মানে মাহ দেউতাই ঘৰখনৰ এটা লৰা যে জলৈ তলৈ পঠিয়াই মানে আছিলে গাড়ি লৈ তাৰপিছত গৰমৰ কাৰণে নোযোৱাই হ'ল। বি পিয়েজোৱা কথা আছিলে আজি গৰমত কাৰণে বাদ দিলো আও আজি নাযাওঁ আৰু এ এন চি চি পোৱাবি নি সেৰিয়ত কলেজত অ এন চি চিটো পূৰাই দিম ন আমি এন চি চি পোৱালে মানে কি হয় এইটো দেলহি গু দেলহি পোৱাকলে নি থাকে?
অঁ।
ট্ৰেইনতে, ভাল হয় আও ন?
পুৰা এটা বোলে কেছ নাই।
উম।
উম।
তাকে আজি ৰাতি আজিৰ দিনটো ইমান কামেই নহলে অঔ।
হাঁ?
আজিৰ দিনটো বোলো কামেই নহলে মো।
সেইটোৱেটো মই আজি দিনটো এনেই যোৱা নিচিনা হল
একো কাম কৰিবলে মন যায় অকল বহি থাকিবলে মন যায়।
অ সেইটোয়ে আৰু গৰম দিন হলে সেইটোৱে দিগদাৰ।
উম আৰু গৰম দিনত চাবিচোন মোবাইল হওক হেডফোন হওক এই বস্তু- বিলাক বৰ বেয়া এতিয়া মোৰ ভাগৰ হেডফোনডাল ইমান ভালকে চলি আছিলে এ কিনো বেয়া হল? নুশুনা নেমেলা হলো ক এতিয়া খৰচ বাঢ়িলে হেডফোন ডাল ল'বই লাগিব।
সেইটো মোৰ কি হয় সেইটো লগাবলৈ লগাবলৈ অশান্তি লাগে গোটেই ঘামি যাই যে।
ত মই তোৰ নিচিনা লম বুলি ভাবিছোঁ তেনেকুৱা ললে হেৰি হ'ব নি?
বেয়া নহয় তো লৈ লব' পাৰ কলাডাল লবি।